হেল্ল' হয় শুনা পাইছা। অ' কি কৰি আছা?
কি ক'ম আৰু আচি খেলি আৰু জীৱন ইমান টান হৈ গৈছে আজি দিনবোৰ ভাল যোৱা না অ'
হয় নেকি। দিনবোৰ কিয় ভাল যোৱা নাই।
ভালযোৱা নাই মানে বহুত কষ্ট কৰি আছে। এতিয়া তোমাৰ কি কয় এনে কি এই কিবা ইণ্টাৰ্ণশ্বিপ লৈছিলো তাত এ অহা যোৱা কৰোঁ তাৰপিছত তোমাৰ এই কি কয় অলপ পৰি কি এই অলপ ব্যায়াম চ্যায়াম কৰোঁ। সেই ব্যয়াম কৰোতে আৰু ভাগৰে লাগি যায় আৰু পঢ়িব লাগে তাৰপিছত তোমাৰ, কালি সময় নাপাওঁ গোটেই দিনতোত তুমি কল কৰিছা বাবে ভাল লাগিছে আজি।
অ' অ' তুমি মোৰ তো এতিয়া মই ভাত পানী খালোঁ শুয়ে যাওঁ আৰু মানে শুৱাৰ আগতে এটা খবৰ এটা লওঁ বুলি ভাবিলোঁ। কাৰণে এনেকৈ কল কৰিলোঁ। তুমি ইণ্টাৰ্ণশ্বিপ ক'ত কৰি আছা।
তোমাৰ সেই পি ডাব্লিউ ডি বিল্ডিংছ আছে ন।
হম, হম।
কৰিছিলোঁ বহুত পৰিশ্ৰম হৈ গোটেই দিনটোত।
উম, গোটেই দিনটো কাম কৰাই থাকে নেকি সিহঁতে।
অ' বুজাই মিলাই তাৰপিছত তোমাক কি ক বহুত খিনি কাম কৰিবও কয়, কাম শিকাই ম মানে ভালো লাগে এই হিচাপে। যে কাম শিকিব পাৰি আছো দিয়াচোন। যোনটো তোমাৰ মানে আচল জীৱনত লাগিব। সেইটো আৰু সেইটো এটা কষ্ট আহে।
উম, অ' তুমি এতিয়া কি বিষয় পঢ়ি আছা। কি ইঞ্জিনিয়াৰিং পঢ়ি আছা।
চিভিল
চিভিল ইঞ্জিনিয়াৰিং পঢ়ি আছা নেকি?
উম।
অ'। আচ্ছা মোৰ মানে ভাইটি এজন আছে সিও মানে ইঞ্জিনিয়াৰিং পঢ়িব খুজিছে মানে ত' তাক সি ক্লাচ নাইন পাইচে এইবাৰ, নৱম শ্ৰেণী পাইছে, গতিকে এতিয়াৰ পৰা কি আহ সিদ্ধান্ত ললে ভাল হব। আৰু কি সি মানে কেনেকে সি পঢ়িব লিব কি পঢ় লাগিব ক'ত ক'ত কেনেকে কি যাব? হ'ব লাগিব যাতে ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰিং পঢ়িবলৈ সক্ষ হয় ত তুমি অকমান গাইড কৰি দিব পাৰিবা নেকি বাৰু।
চোৱা মই তোমাক যদি সঁচা কথা ক'ব লাগে এতিয়া চোৱা আচল বন্ধু হিচাপে হিচাপে গৈছো এ এতিয়া তাক সঁচা ক'ব গ'লে তাক চাব দিয়ে সি কি খিনি কাম কৰি ভাল পায়। ক'ত আমাৰ পঢ়াখিনি মন খিনি বহে এতিয়া য'ত ঠিক আছে। নেকি এতিয়া চোৱা। পাছতে সি নিজে গম পাই যাব যে সি কি পঢ় ভাল পায় কি কৰি ভাল পায়।
হম হু হম।
যদি মই হিচ মই য মোৰ হিচাপত ত চিভিল ইঞ্জিনিয়াৰিংটোতো ঠিকেই আছে। মোৰ সিমান লাইক এটা কঠিন পোৱা নাই। এটায়া সি বা কেনেকুৱা পায় এইটো মোৰ নিচিনা হয় নাই নাই পাই সেইটো মুঠকেইটো ভালে হ'ব লাগে দেচোন।
অ'।
চাই লোৱা এতিয়াতো বহুত টাইম আছে এতি কিমান নৱম শ্ৰেণীহে মাত্ৰ
হয় হয়। আৰু মই মানে বিচাৰো সি যে নৱম দশম, আৰু ইলেভেন আৰু টুৱেলভ শ্ৰেণীটো যাতে ভালকৈ সি পঢ়ক অধ্যয়ন কৰক। যাত মই বিচাৰো সি ভাল কলেজ এখন যাওক আৰু।
পাৰিব পাৰি ভাল কলেজ ভাল কলেজ লাগেই কিন্তু।
হম। এতিয়া এই যে মানুহ বিলাকে বৰ কৈ থাকে আই আই টি এন আই টি এইবোৰনো কিনো আচলতে এইবোৰ মানে ইমান কিয় বিখ্যাত সকলোৰে মাজত এই এই এ কলেজ সকলৰ কিয় ইমান মানে ক্ৰেজটো?
এতিয়া চোৱা তুমি যদি মই তোমাক এটা কথা এটা বুজাইছো হা। তুমি এনেকে বুজিবা, এতিয়া তুমি ধৰি লোৱা তোমাৰ য তো ঘৰৰ আশে পাশে মানুহবোৰ আছে, এতিয়া ভাবিলা চব মই ডাঙৰ মানে অফিচাৰ হয় মানে, বহুত ডাঙৰ কাম কৰে আৰু এ তুমিও মানে কামত এতিয়া নাই কামত লগা নাই কিন্তু তুমি কামত মানে চাকৰি পাম বুলি খুজি আছো আৰু। এতিয়া তোমাৰ আশে পাশে যেনেকুৱা মানুহ থাকিব তুমিও সেনেকুৱা হ'ব বিচাৰিবা।
হয় হয়।
এতিয়া তোমাৰ ভাইটিয়ে যদি এটা ভাল কলেজত পায় মানে এ তটা মানে বুজিছাই তখিলা হৈ যায় এতিয়া, সেনেকুৱা কলেজত যেনেকুৱা সি মানে যোনটো তাৰ আশে পাশে মানুহ থাকিব। সেই মানুহকেইটাৰ হিচাপে মানুহকেইটাৰ ভালেই হ'ব দিয়াচোন। এতিয়া যদি বেয়া কলেজ থাকে এতিয়া সে মানে অলপ বেয়া পিনে যাব পাৰে। ত এটা ভয় এটা থাকি যায়, আৰু এইটো ভাল কৰি চাকিলে তোমাৰ বহুত ভাল যোনখিনি তোমাৰ মানুহৰ পৰা সম্পৰ্ক পাব যিমান খিনি তোমাৰ মানে কি বুলি কয় তোমাৰ, মানে অভাৰ অল তোমাৰ ইংৰাজীত কয় ন মাইণ্ডচছেট।
হম।
গোটেইখিনি ভালেই হ'বচোন। তোমাৰ আৰু সিমান কি কয় পাছলে তাৰ টেনচন নাথাকে আৰু
অ পিছলৈ তাৰ ভৱিষ্যটো মানে উজ্জ্বল হ'ব
উজ্বলে হ'ব
অ আৰু মানে তাতে মানে চাকৰি চাকৰি পোৱাৰ মানে বেছি সম্ভাৱনা থাকে নেকি মানে মানে ধৰি লোৱা আহি এনেই মানে আমাৰ ওচৰৰে কলেজত ক'ৰবাত সি ইঞজিনিক পঢহলে আৰু সেইটোৰ তুলনাত যদি সি আই আই টি গুৱাহাটী টীখনত পঢ়িলে অথবা আই আই টি বম্বেখনত পঢ়িলে মানে পাৰ্থক্যটো কি আছে আই আই টিত পঢ়িলে তাৰ মানে বেছি এ ভালকে ভাল জব লাগিব নেকি?
আই আই টিত গ'লে তোমাৰ এনেই হয় বাৰু কিন্তু তমাৰ আই আই যদি বাৰু তুমি যোনটো কথা কৈছা সেইটো সঁচাই হয়। মোৰ আইটিত এক কি কয় সি যোনখিনি চাকৰি পোৱা তোমাৰ কি বুলি কয়, যিখিনি চান্স থাকে সেইটো এক্সুৱেলি বেছিয়ে হয়।
উম।
বাকী তোমাৰ যিখিনি কি কয় আমাৰ ষ্টেট বেজ কলেজেছ আছে সেইব সেইবোৰো বেয়া নহয় ভালেই হয়।
হুম হুম হুম হুম।
আই আই টি লগত আৰু কোনে নো ওপৰত থাকে।
অ ভাৰতত আৰু
ভাল যে যিখিনি তোমাৰ তোমাৰ নিজৰ ষ্টেটতে যিখিনি কলেজ আছে আৰু সেইকেইটা খৰচাও কম হয় কিন্তু তোমাৰ আই আই টিত আৰু যিখিনি খৰচা হলেও তোমাৰ পাছলৈ ভৱিষ্যত তোমাৰ সেই খৰচাখিনি উঠি যাব ন ভাল চাকৰি পালে
উম সেইটোও হয় এতিয়া পঢ়া শুনাতটো আমি এনেকৈ কম্প্ৰমাইজো নকৰোওঁঁ য প হয়
পাৰিব ইমানটো যাব নালাগে
অ ন যদি সেনেকা যদি হ'ব লগগীয়া হয় আৰু যদি ফীজ অলপ বেছি লয় তেনেহলে সিমানখিনি দিবলৈও আমি আহ সাজু আছো তাক এখন ভাল ভৱিষ্য এটা বনাই দিবলৈ আৰু
দিয়াচোন দিয়া পাৰিব দিয়া তুমি আৰু বিজি ভাবিছা এই পাৰিব
অ পাৰিলেতো ভালেই এতিয়া চাও ভৱিষতে সি আমাৰ নামটো ৰাখিব পাৰেনে নোৱ মেট্ৰিকটো ভালকে এতিয়া কৰিলে হ'ল তাৰপিছত দ্বাদশ শ্ৰেণীৰ যিটো ব'ৰ্ড পৰীক্ষা পাতে তাতে ভালদৰে ৰিজাল্ট এটা কৰক আৰু
তাকেতো আৰে তোমাৰ ভাইটি হয় তোমাৰ ভাই তুমিতোচোন নিজে ইমান ভাল কৰি আছা তোমাৰ কেনেকে বেয়া হ'ব পাৰে একো প্ৰশ্নই নুঠে তাতে তুমি এনেই মান ভাবি আছা তুমি নিজে চাই দিবা আকৌ
উম চাও কি বা হয় মই বিচাৰোঁ যে সি আই আইটিত চিট এটা পাওক আৰু ভালদৰে
পাব পাব
সি আই আই টিৰ কাৰণে কেতিয়াৰ পৰা পঢ়িব লাগিব বাৰু
এই তোমাৰ দশম শ্ৰেণীৰ খতম যেতিয়া হ'ব আৰু তাৰ মেট্ৰিক পৰীক্ষাটো যেতিয়া হৈ যাব আৰু কেতিয়া তেতিয়াৰ পৰা ল- লাগি যাব পাৰিলে অলপমান আগতে লাগিলে বেছি ভাল কিন্তু মই ইমান মানে জোৰ নিদিবা কাৰণ বেছি জোৰ দিলে আৰু ক'বাত আৰু বেয়াও হ'ব পাৰে ন এতিয়া এতিয়া চব মানুহটো একে নহয় আৰু এতিয়া কিছু মানে বহুত পাৰে আৰু মানে দশম শ্ৰেণীতে এয়া তোমাৰ কিমান টুৱেলভৰে কামখিনি খতম কৰি ল'ব পাৰে
অ উম
স্বাস্থ্যটো ভাল ৰখাটোো তোমাৰ বহুত খিনি চাব লাগিব ন এতিয়া যদি পোৱালিটোৰ যদি স্বাস্থ্যটোৱে বেয়া হৈ থাকে
হোম হোম অহ সেইটোও চাব লাগিব মানে সি যদি এইটো যে তোমালোকৰ থাকে ন! ফিজিক্স, কেমেষ্ট্ৰী, মেথ্ছে পঢ়ায় নেকি সিহঁতক! জে ডাবলডিত ত' সেইখিনি যদি সি পঢ়ি কেনে আনন্দ পায় যদি সেই চাবজেক্টবিলাকত মানে ইণ্টাৰেষ্ট পায় তেতিয়াতো কামে তেটোতো চন্তাই দিয়াচোন যিমান মন যায় সি পঢ়িব পাৰিবহি
তাকে
উম আৰু ভালকে পঢ়িলেনো কি নোৱাৰাকে আছে নহয় জানো মানুহবোৰ উম হম আৰু মোৰ ভাইটিয়ে মানে মোক কৈ থাকে তাৰ মানে এই ৰিচাৰ্চৰ ক্ষেত্ৰত যাবলৈ মানে খু ইচ্ছা। তাসেই যদি সুযোগ যদি পায় সি ৰিচাৰ্চ লাইনত যাব বিচাৰিছে এইটো মানে কি বিষয় ন মইতো শুনা নাই দিয়াচোন সেইটো বিষয়ে তুমি অলপমান বুজাই দিব পাৰিবা নেকি?
বুজাই দিব পাৰি মোৰ এনে বহুত ভাল চিনাকি আছে সিহঁতে অলৰেডি মানে এই কামটো সোমাই আছ মান ক'ব গলে সিহঁতৰ এতিয়া ভালেই হৈছে। একো বেয়া বেয়া বুলিতো নকওঁ আৰু সিহঁতে এতিয়া য পঢ়ি আৰম আনন্দ পায় সিহঁতৰ ৰিচাৰ্চত গ'লে মই মানিছোঁ সিহঁত ভালেই কৰিছে। কেতিবা পঢ়ি থাকিব পাৰে। মই মোৰ ভাল চিনাকি আছে ৰ'বা তাক মানে এনেকে চিনাকি কৰাই দিম।
অ সেই এনে ক'ত পঢ়ি আছে বাৰু কিবা পি এইচ ডি কৰি আছে নেকি সি?
পি এইচ ডি নহয় ৰ'বা এতিয়া তোমাৰ সেই এম কি কয় তোমাৰ এম এছ চি এ কৰি আছে আই আই চি বেংগলৰ।
আই আই এছ চি বেংলোৰ
হয় বাৰু হুহ
প সেইখনতো মই শুনামতে আই আই টি বম্বে মাদ্ৰাছত তো ওপৰত আছে নেকি
ওপৰত আছে ভালে কলেজখনত দেচোন বহুত পুৰণাও হয় আৰু ৰেপুটেড বহুত হয়।
অ' গো বাকী গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে বোলে নাম আছে আই এ এছ চিৰ।
ভাৰতবৰ্ষতো মানে প্ৰথম শ্ৰেণীতে আছে।
অ' আই এছ চিত সি মাষ্টাৰ্চ কৰি আছে নেকি?
মাষ্টাৰ্চত মোতকে একচেলি মানে মই দাদাক বুলিব লাগে। মোতকে বাৰু, তোমাৰ কিমান দুবছৰে ডাঙৰ।
অ' সি কোনটো বিষয়ত মাষ্টাৰ্চ কৰিছে?
তোমাৰ সেইটো বায় টেকনলজি আছে ন, নতুনকে ওলাইছে।
অ' বায়'টেকনলজি, অ' সেইটো বহুত ভাল। চোন এতিয়া যে জিন ৰিলেটেড যে যিবিলাক বেমাৰ-আজাৰ আছে সিহঁত তৰ বিষয়ে ৰিচাৰ্জ অঁ, অথবা ডি এন এৰ বিষয়ে ৰিচাৰ্জ হওঁক হয়নে। সেইখিনিতো আজি
তোমাৰ থাকে ন, পেৰালাইচিছ থাকে ন। সেইবোৰো তোমাৰ কি কয় ঠিক ঠিক হৈ যায় এইবিলাকে।
অ'। আৰু মই শুনিছো যে আজিকালি বৈজ্ঞান ইমানেই আগুৱাই গুচি গৈছে। যে সৰু বাচ্ছা এটাৰ জিম টো কাটিকেনে তাৰ বেমাৰ লগা জিমবিলাকো মানে ওলাই দিব পাৰে হেনো।
পাৰি পাৰি, বহুত উদ্ভুত উদ্ভুত বস্তু ওলাইছে এতিয়া মই নিজে শুনি কিনে আচৰিত।
অ সি বহুত ভাল বিষয় পঢ়িছে তেতিয়াহ'লে
বিষয়টো পৰিছে এতিয়া চাও এইটো এবছৰটো সি এনে পাছ আউট হব লাগে
অ সি এনেই ডিগ্ৰী ক'ত পঢ়া
ডিগ্ৰীটো তোমাৰ সেইটো আই আই টি খাৰগপুৰ
আই আই টি খাৰাগপুৰ
হয় মই তোমাক এটা কথা কৈছো তুমি এতিয়া ভাবিছা চাগে এবাৰতে সি ইমান খিনি কৰি লৈছে সি আই আই টি পাব কাৰণে সি দুই বছৰ বেলেগকে পঢ়িছে সি।
অ' ইলেভেন-টুৱেলভ পঢ়িলে নেকি ভালকে?
টুৱেলভটোতো দিছে তাৰে পাছত দুই সি দুই বছৰে বহিছে।
সি ড্ৰ'প দিছিল নেকি?
অ দ্ৰপ দিছে তোমাৰ দুই বছৰ
কিন্তু দুবছৰতো ড্ৰপ দিব নোৱাৰি বুলি শুনিছো
নাই তাৰ বয়স বয়স বহুত কম আছে সেকাৰণে তাৰ মানে বয়সৰ মিলি যায় ন বস্তুটো
উম কিন্তু বয়সৰ লগত মিলেও বা টুৱেল্ভ পাছ কৰাৰ পিছত দুবাৰ এবাৰ ড্ৰপ ল'ব পাৰি নেকি নেকি জে ডবল ইৰ কাৰণে
সি আগতে দিয়া ত বহুত আগতে দিয়া
আগতে সিমান মানে নিয়ম বিলাক ইমান কাঢ়া নাছিল আজিৰ দৰে
অ ত' আই আই টিত সি কোনটো বিষয় পঢ়িলে বাৰু
আই আই টিত সি মেকানিকেল প়ঢ়িছিলে
মেকানিকেল পঢ়িলে নেকি
হম হম অলপ বেলেগ বেলেগ হৈ গৈছে বাৰু
অ অ সেনেকেও পাৰে নেকি অ সেনেকে বহুত ভাল চোন
ভালে মানে এটা তোমাৰ হ'ল কি গেটত আজিকালি কৰে কি তোমাৰ দুটা দুটা বিষয়ৰ ওপৰত তুমি মানে একজাম দিব পাৰা
অ
এতিয়া তুমি যদি মেকানিকেলো পঢ়িছা তুমি বায়'টেক নিজ বায়'টেকন'লজিটোৰ ওপৰত তুমি একজাম দিব পাৰা
অ অ সেইটো কথা নেকি
সেনেকুৱাই
অ আৰু মই শুনিছোঁ বোলে এতিয়া গেটৰ থ্ৰুৱেদি যিখিনি মাষ্টাৰজৰ দিগ কৰ্চ পায় ন? ধৰি লোৱা কিছুমান কৰ্ছেছ আছে এৰস্পেচ ইঞ্জিনিয়াৰিঙৰ তাতে বোলে চিভিলৰ মানুহো সোমাই অচিয়ান ইঞ্জিনিয়াৰিঙতো বহুত মানে বিভিন্ন ব্ৰাদ বিষয় মানুহ সোমাই বোলে তাতে
অটো
অ' সেইটোও বেয়া নহয়, নহয় জানো?
নাই আৰে, তুমি যদি পাই আছা তাতে কিনো বেয়া আছে। তাতে সোমোৱাটোওটো আজিকালি ডাঙৰ কথা।
উম